হেল্ল', কি কৰিছা?
এই আছোঁ আছোঁ ঘৰতে। তুমি?
মই ঘৰতে ভাত খালা?
ভাত খালোঁ অ।
অ অ।
উম,
বাকী পঢ়া-শুনা?
ভাওনা চলি আছিলি আছিলে যে। তাকে তোমাৰ ডিলাৰ কোনে কাঁচি আছে?
কাম ভালে চলি আছে বাৰু তুমি হেৰিত সোমাইছিলা নহয় কেনেকুৱা চলি আছে তোমাৰ?
মই ভালে চলি আছো তাত বাও। তোমাৰলোকৰ ডিলাৰ ওচৰতে মোৰ ডিলাৰটো দেখি থাকো নয় সেইকাৰণে ভাৱিছোঁ আজি তুমি ফোন এটা কৰিলে বোলো সেইকাৰণে
অ অ এই বুলো বুলোক দেখা পাই থাকোঁ সদায় আজি ফোন এটাকে কৰোঁ।
অ ভালে কৰিলা বাও। অ উম। হে তোমাৰ ডিলাৰ আছিল কেনেকুৱা হৈ আছে এতিয়া
চেল ডাউন ইমান ভাল চেল নহয় যি দাম বাঢ়িছে বস্তুৰ।
অ মই আকৌ এই বাইকৰ আছিল ন ডিলাৰটো আনক হেনেকা মাজতে চলি আছে অ আমাৰ কাৰ তোমাৰ কিমান দিনত তোমাৰ দু খন তিনিখন হে যায় আজিকালি আগতে দশখনমান গৈছিলে এতিয়া নাযায় ইমান।
উম আমাৰ হে দিনত আঠখন সাতখন এনেকে যায় আগতে পোন্ধৰখনলৈকে গৈছিলে।
অ, হয় নেকি?
উম, আজিকালি এম ব মানে বস্তু বিলাকৰ দাম তু বহাৰ কাৰণে সব হেৰি হৈ গৈছে। বাকী পঢ়িও আছা নহয়?
পঢ়াৰ লগতে বোলো সেইত অ হে
বাকী ঘৰত ভাল সবৰে?
গাৰ ভাল ভাল ভাল সবৰে ভাল তোমাৰ?
মামাৰো ভালে আছে দিয়া।
অ এ ডিলাৰত তোমালোকৰ ষ্টাফ কিমান হ'ব সব মিলাই মেম্বাৰ
আমাৰ মেনেজাৰ চেনেজাৰ মিলাই তোমাৰ আঠজন মান আছে।
আঠজন মান আছে ন আমাৰো তোমাৰ আমাৰ অলপ বেছি আছে আমাৰ পোন্ধৰ ষোল্লজন হব মানে আমাৰ তোমাৰ জোনবিলাক সহকাৰী বিলাক সেইবিলাক বেছিকৈ ছে যে সেইকাৰণে।
আৰু তোমালোকৰ গাড়ী ডিলাৰ ন।
উম, সেইকাৰণে।
আৰু আমাৰ সেইটো তোমাৰ মে হেৰি নহয় - নহয় মুখ্য ডিলাৰ নহয় - নহয় এইটো তোমাৰ
হয় মুখ্য ডিলাৰ নহয় নেকি? অ আমাৰ এইটো মুখ্য আমাৰ মানে তোমাৰ গোটেইখিনি এৰিয়াটোৰ সেই এৰিয়াজনৰ মুখ্য ডিলাৰ মানে সেইটো
অ অ অ
উম বাকী তোমাৰ এতিয়া পইচা পাতি ঠিকেই তোমাৰ দৰ্মহা পাতি কেনেকুৱা? তাত
দৰমহা পাতি চলিব পৰাকে হয় আৰু ইমান ভাল নহয়।
বা
উম, তোমালোকৰ তো চাগে ভালে দৰমহা পাতি
এ আমাৰো কি আমাৰ উম, সেইটো হয় দিল তোমাৰ কম বেছ হৈয়ে থাকে তোমাৰ বাৰ
আৰু দুচকীয়াতনো ক'ত আৰু কি আছে।
উম, সেইটো হয় বাৰু দমহ কমেই থাকে এ তোমাৰ অলপ চেলছে চেল ভাল পাও গাড়ীবলাক ভাল পাও যদি ভিৰ কৰিব পা তেতিয়া তোমাৰ তাত কিবা অলপ পইচা লালে তেতিয়া হ ন।
অ, সেইটো থাকে বাৰু কিন্তু সেইটোতো আজিকালি খোৱা কামোৰা সেই যো আজিকালি থাকে থাকে বাৰু হেৰি বেচিব পাৰিলে। গাড়ী বেচিব পাৰিলে তাকছ সেইটোতো আকৌ খোৱা। কাম হোৱা নহয় মানুহ বিলাকৰ কোনে আগত বেচিব কোনে কি কৰিব।
অহ ',
তোমালোকৰ কেনেকুৱা।
মোৰ আমাৰো সেনেককাা এখন গাড়ী যদি ভালকৈ বিকিব পাৰা। সেই তাত তোমাৰ সেই পইচাটো ওলাই তাৰ ভিতৰত আকৌ তোমাৰ চবকে দিবওাগে য জাক জাক দিব লাগে সেইব পইচা। আচ্ছা থাকি ভাতলে কিবা এটা থাকে আৰু মানে চলিব পৰাকৈ।
অ - অ - অ আমাৰো সেই একেই আৰু মানে মাহটোত তোমাৰ চলিব পৰাকে ওলাই আৰু- কিন্তু বেছি মানে খাচিব নোৱাৰি।
সাচিব নোৱাৰে - সাচিব নোৱাৰে। তোমাৰ যদি আগতে - আগতে ভাল আছিলে তোমাৰ এতিয়া মানে এই তোমাৰ এইবাক মানে তোমাৰ অলপ প্ৰব্লেমৰ কাৰণে ডিলাৰবোৰক চব ডাহন হৈ গৈছে। আ কিনে বেচাই পল কাৰানে গাড়ীবেলাকো তোমাৰ আজিকালি মানুহে বহুত কমেই কিনে। আজিকালি চব তোমাৰ বেটেৰী গাড়ীয়ে হৈ গৈছে হৈ যোৱা হৈছে।
সেইটোৱে বেটেৰী গাড়ী বিলাকৰ কাৰণে সেইয়া আৰু বেটেৰী গাড়ীৰ হেৰি বিলাকত তোমাৰ দৰমহাও ভাল দিয়ে সিহঁতে
অটো হয় আৰু। বাকী তোমালোকৰ এনেকাা গাড়ী তোমাৰ গাড়ী - গাড়ী ক'ৰ পৰা আহেিলাক বাইক বিলাক ষ্টৰ কৰা তমাৰ ৰুম ক'ত আছে তোমালোকা সয়া
আমাৰ ৰুম তোমাৰ এইেই কণতে আছে তোমাৰ তোমালোকৰ ডিলাৰৰ পিছফালই আছেতো এই পিছফালৰ ৰাস্তাটোতো যে সোমাই যায় মেইন মানে আমাৰ।
আমাৰ ষ্ট'ৰৰ পৰা হেৰি তেলত আছে ন।
অ', সেইটো চাইডে আছে আমাৰ খালি তাত ষ্টৰহে হয় আৰু হেল্ল' সেইখিনিতে আছে
অ',
ক'ৰ পৰা আহে নাই গাড়ী বিলাক।
তোমাৰ গাড়ী বিলাক তোমাৰ সেই অলপ - অলপ দূৰৰ পৰাই আহে বাৰু বস্তুবিলাক। আহি পেলাই সেই আমাৰ দুইলাৰৰ পিফাল তোাৰ ডাঙৰ এখন খেল পথাৰৰ নিচিনা আছে তাতে গাড়ীবিলাক থৈ দিয়ে। আহি তোমালোকৰ বাইকবলাক আমাৰ কেম্পাছত ইফালে থয়।
অ, সেই আৰু তাতে সেই তুমানোকৰ পিছফালে থাকে। বম আৰু সবিলাকক তোমালোকৰ এনে হেৰিজন কেনেকুৱা? তোমালোকৰ হেৰিজন মালিকজন কেনেকুৱা
মা ঠিকে আছে ইমান হেৰি নাই বাৰু ইমান ন অসুবিধা পোৱা নাই মালিকত
আমাৰজন আকৌ বহুত কাঢ়া।
অঁহ এ অলপ হবই। চব ইয়াৰ মাজত নিজৰ মৰজিত চলিব নহ'লে সেইটো হ'লে বেয়াও।
সেইটো সেইটো, তেওঁলোকৰ এনে মাহত কেইখন বেচাৰ হেৰি থাকে।
আমাৰটো তোমাৰ আমাৰ মালিকে কয় মালিকৰ হিচাপত তোমাৰ মাহত তোমাৰ পঞ্চাছখন পঞ্চাছখনৰ ওপৰত যাব লাগে গাড়ী।
কিন্তু আমাৰ ইয়াৰ পৰা তোমাৰ হেল্ল' হেল্ল' অ কোৱা।
অ হেল্ল' শুনিছো শুনিছো মাহত কেইখনমান যায় তোমালোকৰ এনে?
এই চল্লিছ পঞ্চাশখন মান যোৱা এটা হেৰিত থাকে কিন্তু তোমাৰ সিমান নাযায় ত্ৰিশখন মান পঁয়ত্ৰিশখন মান মন যায়।
তোমাৰ টেক্স চেচ কাটি আকৌ উম উম বাইক আগত তোমালোকৰ ডলাৰ কমিছোঁ মানে কিনা বেচাবিলাক পিছত আকৌ তোমাৰ উম, উম, উম, উম। সেইবিলাক খুলিলে কাৰণে তোমালোকৰ অলপ কম আমাৰো সেই সেইতোৱে কাষত ডিলাৰ এটা খুলিম বুলি ভাবিছিলে কিন্তু মানে মালিকে অলপ উম, টানকৈ কোৱা কাৰণে মানে সেইজন সেইজন মানুহক অলপ দূৰত খুলিছে।
অ, অ, সেইবিলাকে মান মানে মানুহ বিলাকে এজনে খোলা দেখিলে বাকী খিনি একো খোলাৰ এটা উৎপাত লাগি যায় নহয়।
উম, উম, সেইটো হয় বাৰু উম।
বাকী তোমালোকৰ ডিলাৰত মানুহ বিলাকৰ মাজত হেৰি বিলাক আছে নাই মিলা প্ৰীতি আছে নে নাই?
মিলা প্ৰীতিতটো আছে আমাৰ, তোমালোকৰ?
আমাৰো আছে বাৰু আমাৰ লগৰখিনি সহকৰ্মী খিনি ইমান বেয়া নহয় বাৰু।
উম, উম, আমাৰ সহকৰ্মী ঠিকে আছে আমাৰ সহকৰ্মী ঠিকে আছে আমাৰ তোমাৰ আমাৰ যোনবিলাক অলপ ডাঙৰ। অলপ মানে ওপৰত পঢ়ে সেইবিলাক মানুহ ঠিকে আছে। মানে কিছুমান অলপ থাকে আৰু বেলেগ বেয়া অলপ। মানে তোমাৰ মিলা মীতি ভাল নাথাকে অলপ।
আমাৰ আকৌ দুপৰীয়া আহাৰো দিয়ে, তোমালোকক?
আমাৰ সেয়া তোমাৰ পইচাটো দি দিয়ে ভাত খাব লাগে তাতে আমাৰ যে হোটেলখন আছে যে। তাতে খাওঁ, তোমালোকৰ তোমালোকৰ ক কৰ্ম মানে তাত আহে আৰু বস্তুবিলাক চমন কৰা যায়।
অ, আমাৰ আকৌ এজন ৰান্ধনীৰ ৰান্ধনী এজন আছে তেখেতে বনায় কিন্তু সেইয়ে আৰু ইমান ভাল নহয় কাৰণে বহুতে তোমাৰ তাতে খায়।
উম, উম, সেইটো হয় আৰু। মানে তোমাৰ চবেই চব চব বস্তু খাই ভাল নাপায় নহয় আকৌ, চব খাদ্য একে কিয় নহয় চবৰে পৰে কোৱা সেইবিলাক বেলেগ বেলেগ মুখৰ সোৱাদটো লগা কথা। উম। উম। এ তোমালোকৰ হেৰি কেনেকুৱা? তোমালোকৰ ডিলাৰৰ মানে যোনবিলাক যে অলপ ডাঙৰ ডাঙৰ। ওপৰৰ ওপৰৰ অধ্যক্ষ ফালাকে সেইবিলাকে কি বুলি কয় তোমোক ডিলাৰ ভালে বুলি কয়নে?
তোমাৰ এনে ডিলাৰৰ তোমাৰ হেৰি খিনি ভালেই পায়াৰু মানুহখিনি আৰু আমাৰ ডিলাৰৰ মানে মানুহখিনিক আমি যিটো ব্যৱহাৰ কৰো মানে চবেই তোমাৰ আমাৰ গ্ৰাহক খিনিয়েতটো আমাক ভাল বুলিয়ে কয়।
উম - উম - উম। আমাৰো ভালেই এনেকা আমাৰ সহকামে লাগে ভালকৈ কৰে কামবিলাক কিন্তু আমাৰ গ্ৰাহক ভালকৈ কয়। আ আৰু তোমালোকৰ গাড়ী ঘ ভাল নে বেয়া। ভাল পাইছেনে সেনেকুৱা ক'ব দিয়
আমাৰো সেইটো ব্যৱস্থা আমাৰো সেইটো ব্যৱস্থা আছে বাৰু বাকী এনে জীৱনত আৰু আগবাঢ়িম বুলি ভাবিছেনে।
আগবাঢ়িব বুলি ভাবিছো জীৱনত কিন্তু তোমাৰ সে এইবিলাকত কৰি অলপ ওপৰৰ হেৰিত হম বুলি ভাবিছো সেনেকাই ইতে মানে ভাল এজন ভাল ভাল মানে স্থায়ী কৰ্মী হিচাপে ত। কৰি বুলি
সেইটো আৰু পতককে চাকৰি এটা পোৱাও টান আজিকালি। হেল্ল' হেল্ল', শুনিছা শুনিছ নাই পতককে চাকৰি এটা অ পতককে চাকৰি এটা পোৱাও তান আজিকালি
অ আজিকালি পোৱা টান মই চাকৰি হেৰি পালে বাদ দি দিছো বাৰু বয়সৰ ইমান নাই আৰু বয়সো যাব হৈছে উম কিবটা নিজকে কৰিম মানে সেইবিলাকত সোমাই বাৰু নিজৰ মানে নিজকে এটা মানে ভাল মানুহ এজন বনাম বুলি ভাবিছো জীৱনত।
অ অ আমি পতককে এৰিবও নোৱাৰো নহয় লৰা মানুহ ঘৰৰ একমাত্ৰ ল'ৰা
সেইটোৱে সেইটোৱে হয় মানে সেনেকােতে সৰু মৌখ এনেকা সৰু মানে তোমাৰ এনেকা কিছুমান মানুহে যে তোমাৰ ছয় ছয় মাহ পাঁচ মাহ চলা গাড়ীবিলাক দি দিয়েনেকা ডিলাৰ এটা খুলিম বুলি ভাবিছো।
অ অ অ অ অ মই ভাবি আছো মই মই মই সেইটোৱে মই মটৰ চাইকেলৰ ফুলিম এখন ভাবি আছো বাৰু তেনেকুৱা
অ, মটৰ চাইকেল
হয় মই ভাবি আছো মানে তেতিয়া মই অ, সেইটো ভাবিছো মানে। এতিয়া তোমাৰ দামতটো কমি যায় ন।
খুলিব পাৰিম বোলো খুলিলে উম তোমাৰো তোমাৰ তেতিয়া মানে অলপ পইচাটো মিলি থাকিব উম তুমি অলপ দৌৰ খুলিলেই হ'ল মই অলপ এনে খুলিলেই হ'ল
এতিয়া মূলধনটো তোমাৰ কম হলেও হ'ব।
কমলে হ'ল তুমি যদি এটা মান তোমাক এনে পইচাৰ কথা কৈছো। তুমি অতি সাত লাখ আঠ লাখ মানৰ টকা এটা জিলা কৰিব পাৰা তোমাৰ মুঠটো ওলাই থাকিব তোমাৰ লাভো হ'ল। লোকচানৰ অলপ লোকচানতো হবই তোমাৰ প্ৰথমতে চবে হ'ব লোকচান ক চ কম চাৰ্জ থাকে
সেইটো আৰু লাভ লোকচানৰ কথা ভাবিলে ব্যৱসায় নহয় আৰু লাভ লোকচান লোকচানৰ কথা ভাবিলে ব্যৱসায় কৰিব নোৱাৰা
সেইটো হয় হয় বাৰু
হম বাকি বিয়া চিয়া
বিয়া চিয়া এতিয়া ভবা নাই আৰু এইবিলাক এইবিলাক বহুত বিয়া আছে। এতিয়া নিজকে তাৰ মে ভাল স্থায়ী কৰ্মী হিচাপে চাই লওঁ তাৰপিছতোক। ৰ কথা ভাবিম বাৰু।
অ'।
কছে।
তোমাৰ তোমাৰ ভৱানাই বিয়া চিয়া কথা।
মই ভাবা নাই মই অকমান মোৰ তোমাৰ দৰমহাটোও বাঢ়ক বোলো
উম উম।
এতিয়া যিটো দৰমহা পাই আছো সেইটোততো নিজে চলিবলৈ টান নহয়।
হয় হয় সেইটো হয় বাৰু উম সেয়াই বোলো সেইকাৰণে ফোন কৰিছিলে চাগ ন'।
সেই সেইকাৰণে ফোন কৰিছিলো বোলো। তোমালোকৰ কেনেকুৱা চলি আছে আৰু আজিকালি কণ্ডিশন বিলাক দেখি আছো তোমালোকৰো তোমাৰ বিক্ৰী কমি গৈছে।
সেইকাৰণে বোলো, হ'ব তেনেহ'লে দিয়া মইও অলপ তোমাৰ ব্যস্ত হৈ আছিলোঁ। ৰাখিছোঁ দিয়া। হ'ব দিয়া,
উ উ।